হেল্ল'।
অ শুনিছা।
অ। শুনিছোঁ।
চাহ খালা নে নাই।
এই বনাবলৈ লৈছোঁ আৰু। অ কিহেৰে।
হাঁহ
মাংস কি মাংস।
উম বইলা।
হা। বইলা।
উম দিব কি।
উম। আৰু।
আৰু মানে।
গৰমে গৰমতে বিহু উলিয়াই দিছে।
পুৰা।
হম।
বহুত ক্লাছ আছে এক্জাম আছে বোলে।
একজাম আছে ন।
উম, এই ক্লাছ টেষ্ট যে
অ, অ, গম পাইছো। হেল্ল,
অ, কোৱা?
উম, কিমান মাৰ্কছৰ?
বিছ-বিছ পঁচিশ মানৰ পাতিব ছাগে।
পেপাৰ কেতিয়া ঘূৰাই লগৰ লগত, একেদিনাই দিয়ে নে, নে, পিছদিনা?
নিদিয়ে লগে লগে।
উম, উম,
কেইজনীমান বাইদেও ইয়াৰ আগৰবাৰ একজাম পাতিছিলে। পেপাৰ এ, নিদিলে আমাক চাবলে।
উম,
গমেই নাপালো কিমান পালো।
চাওঁতে-চাওঁতে আ, আধা বছৰটো আধা মাহ গুচিয়েই গ'ল দেই।
উম, সেইটোৱেই।
আকৌ ফাইনেল পাবলে হ'ল তোমালোকৰ।
উম, এইবাৰ যেন ফাইনেল আমাৰ নৱেম্বৰতে হ'ব পাৰে।
বা, আগতিয়া মানে?
নৱেম্বৰ বা ডিচেম্বৰৰ ভিতৰত আৰু।
উম, উম,
হোষ্টেলৰ ভাত খাবলৈ মন নাযায়, এতিয়াও ভাত খিনি আনিলো হয়।
ন,
মই খাব পৰা নাই।
কি হৈছে মানে কি?
হা? মাংস এই বনাব নাজানে।
হম,
তাৰ মানে টেষ্ট নালাগে। অ, টেষ্ট নালাগিলেটো খাবলৈ মন নাযায় ন?
মেইনকে চাগে বহুতলে বনাই যে সেইকাৰণে আন্তাজটো নাপাই চাগে।
হ'ব পাৰে। কিন্তু কোৱাচোন। যেতিয়া যে কলেজত কিবা ফানচন, নি কিবা তেনেকুৱা থাকে ন।
হম,
তেতিয়া সিহঁতে ভালকে বনাই যে?
তেন্তে সিহঁতে যদি আন্দাজ নাপায় তেনে তেতিয়াতো আৰু মানুহ বাঢ়ি যায়। তেতিয়া সিহঁতে আৰু আন্দাজ নাপাব লাগিছিলে?
হম,
তেতিয়া সিহঁতে যি গান লগাই দিয়ে, হ'বলা ভাল বনাম।
উম।
উ।
হৈছে।
কিন্তু আমাৰ লগত সিঁহতে এক্সপেৰিমেন্ট কৰি থাকে। এবাৰ যে আ, হেৰিয়াত নেকি অ' ফেচ ফেশ্বন, হেল্ল'।
উম।
আমিয়ে চব কৰি আমি ভাত খাবলৈ নাপালোঁ গৈ।
অ' মনত আছে, তাৰপা তোমালোকৰ মেম সদায় মেম এই, ৱাৰ্ডেন মেমে আনি পেলায় থোৱা নাছিল?
উম, মাছকে বিৰিয়ানী আনি খুৱাইছে। এতিয়া চোৱা আমাৰ ৱাৰডেনে কিমানখিনি মেনেজ কৰে, কিন্তু এতিয়া জোনজনী আছে তেনেকুৱা পৰিস্থিতি হ'লে এওঁ মেনেজ কৰিব পাৰিব জানো?
নোৱাৰিব। আগৰ জোনজনী ৱাৰ্ডেন মেম আছিলে
উম।
তেখেতো আমাৰ এইফালে নাছিল জানো?
অ', অ'।
বিশ্বনাথ চাৰিআলি ন'?
উম।
উম। এতিয়াৰজনী লখিমপুৰৰ।
অ' লখিমপুৰ, কিন্তু ভালকে ভালকে চিনিয়ে নাপায় জানানে? তুমি লগ কৰিব যাবাচুন। কিমান দূৰোনো সুধিছে মোক, সোনকালে গৈ না পাৰিবি নি সেইটোহে সুধিছে।
অ'। ক'ব লাগিছিল, আপুনি পোৱাতকেতো আগতে পামগে।
নাই নকলে, দেৰি লাগে, দেৰি লাগে বুলি কলোঁ।
হুম। তাত আগৰপৰা তাত আগৰপৰাই থকা নে নে এতিয়া এইটো কামটো পাই পেলাই ঠিক আছে।
কামটো পাই আহিছে।
অ' এনেই গুৱাহাটীত থকা নহয় মানে।
নহয়
অ'। তাকে অ'। উম। অহাৰ পিছত তোমালোকৰ কেতিয়া বন্ধ দিব? চৌবিশ, পঁচিছ ন' তেনেকুৱা মানত দিব। অ' অহাৰ পিছত আমি চবেই মিলি খানা এটা খাবলৈ যাম ন'?
অ' খানা এটা খাব লাগিব।
উম।
ক'ত খাবা?
তোমাৰ হেই কিয়নো দুদিনমান পিছত মিণ্টু ঘাটত গোটেই পানী আহি যাব, মিণ্টু ঘাটত খাব নোৱাৰিবা।
অ' আপাৰ বালিজনৰ ফালেও সেইফালে কৰ'বাত খাবগে লাগিব, বুজিছা। কিন্তু মানে এনেকুৱা হ'ব চব ভণ্টি-চণ্টি এনে কৰি তুমি মই এনে-এনেকুৱা কৰিব লাগিব আমি খোৱা বস্তুবোৰ
অ', ইয়াৰ পৰা বনাই নিব লাগিব।
বনাই নিব লাগিব, তাত তাৰমানে আ বুলি জানো তুমি বনাব জেগা নোপোৱা
হ'ব পোলাও তাৰপিছত মাং তুমি কি বনাব মই তিব জানিব
তুমি মই বুলি নহয় আ, আহক আমি চবেই কথা চথা পাতো তুমি অহা তাৰ পিছত
উ।
কোনে কি কি খাব, কিহেদি খাব বনাব?
অ', সেইটো হয় বাৰু, কি কি খাব পাতি মেলিহে বনোৱা হয়। চাই গ ল টি নকৰাই ভাল নেকি ন', বহুত কষ্ট হ'ব।
ৰুটি?
ইয়াৰ আগৰবাৰ মনত আছে নে? তুমি তুমি যোৱা নাছিলা। এই যে, মই বাৰু মই বাৰু সেইখিনি ইমান কষ্ট কৰি বনোৱা নাছিলো, নহয় এই যে সিহঁ তাহতৰ লগত যে আমি যে গৈছিলো
আহ
সেইবাৰ জানা তুমিও নাই মোৰ ইমান অকৰ্ৱাদ লাগিছে নহয়। মকি এ তিয়া চুমানন বা সহঁতৰ লগত পধি সিহঁতৰ লগততো ইমানো বেছি ফ্ৰী নহয়, এইফালে অহিম আৰু কিবা লাগিছে ভণ্টিৰ লগত
উম।
তাই মান মানে কিবা পাইছে নহয় কৈ দিছে
সিহঁত কেইজনীয়ে চাগে ভাবিছে মই কিয় আহিলো বুলি।
উম।
সায় তে নেকে আছে সচাঁকে ধৰিব লগাই হৈছিলে। সিহঁতে মনৰ কথাটো কৈ দিছে।
তোমালোকক খাই পেলাইছিল নেকি তাত?
এই খাই পেলোৱা নাই, কিন্তু মানে বহুত অকৰ্ৱাদ হেৰি হৈ পাই কিন্তু লাষ্টলে ভাল লাগিলে বৈছা
উম।
ফটো চটো উঠা, কিন্তু মই আজিলৈকে সেইবিলাক সেইবিলাক ফটো নাপালোৱে, এখন তুম মান মবালত উঠিছিলে
অ'।
আৰু এনেকে ম চাবলৈও নপলে হনেকে উঠোতে বহুত ধুনীয়া হৈছিলে হা হল চটো হেি
উম।
এফেল ম নাম চাব
অ'।
হ'ব দিয়া, মই বাচনকিতা ধুই আহোঁ।
অ'। হ'ব